হেল্ল', মই আপোনাৰ, নতে আছিলোঁ কওকচোন!
কিবা কাম কৰি আছিল নেকি?
অ', নাই অলপ ব্যস্ত আছিলো কওকচোন, কথা পতে পাৰিম বাৰু মই।
অ', মই অৱশ্যে ফোন চোন কৰ কাৰ নে বেয়া নাপাব বাৰু
নাই, নাই নাপাওঁ কওকচোন।
আপুনি এ কামত আছে মানে ন? অ', অ', সিদিনাখন মানে আপুনি কিবা ম কিবা আপুনি মাটি এটা কিবা বেছ এটা কথা কৈ আছিলে, মই মানে শুনিলো আপুনাক ফোন কৰিছিলো।
অ', অ', বাৰ মাটি বেচাক কেনে কওঁ বাৰু।
মানে আপুনি কি আৰু মাটি বিকিব নেকি?
এতিয়া মোৰ তিনটা মাটি মই কিনি থৈছো, বাৰ সহটো সেইকেইটা বিকিম বুলি ভাবি আছিলো।
আপুনি এতিয়া কেতিয়া বিকিব তোৰ কেতিয়া বিকিব?
ত আপোনাৰ কি আপোনাক লাগে নিকি?
অ মোক লাগিছিল মানে মাতিটো ম আপোনাক ফোন কৰিলো। মানে আপোনাৰ নম্ব ম্বটো পালো মই তাত আপোনাক ফোন কৰিলো এতিয়া কেতিয়া মানে বিকিব আপু
মই তোমাৰতো কিনি থৈছোৱে তুমি এতিয়া কেতিয়ামানে লবা?
অ মানে মোক এই কেইদিনতে আপোনাৰ পৰা ললো হয় মোক অকণমান পইচাটো অসুবিধা হৈ আছে পইচাটো মিলাই পাৰিলে আপোনাৰ লৈ লম' মই!
অ, অ এ তোমাৰ পৰা কিমানান পইচা আছে
এ মোৰ তাৰ এতিয়া বেছি নাই মোৰ তা এতিয়া চাৰি মানটা আছে।
অ, কেইটামান লাগিব আৰু।
লাগিব-লাগিব কেনে ন মই আপোনাক কলো মানে আপোন জনাই থৈ দিছো আগত
আহ ভালে কৰিলা অওঁ উম আমাৰ ঘৰৰ ওচৰতে আছিল বেছি দূৰত নহয় বা ৱ
অ', কি মানে তোৰ এনেকা ওচৰত কিবা কিবি আছে নেকি?
অ পিছে তোমাৰ তিনিআলি এটা আছে, তিনিআলিটোৰ মানে চকত মানে দোকান-চোকান বহুত আছে। উম তাতে মোৰ দোকানো আছে মানে চাই তা তিনিখন মান।
আপোনাৰ দোকান আছে নি তিনিখন? আপোনাৰ কি দোকান আছে?
মোৰ তোমাৰ হেৰি আছে উম এ ইলেক্ট্ৰনিকচৰ আছে তোমাৰ লাইনৰ। বস্তু চব পোৱা যায় আৰু তোমাৰ এই হেৰি এখন আছে তোমাৰ ফাৰ্মাচী এখন আছে।
অ' আপোনাৰ-আপোনাৰ মানে দোকান ডাঙৰ চব মানে ডাঙৰে আৰু।
আৰু তোমাৰ গেলামালৰ খন মানে মই ডাঙৰ কৰি আছো, সৰু আছিলে।
হয়।
হয় আৰু এটা মাংসৰ দোকান এখন আছে।
অ' মাংস দোকানো আছে নেকি?
হয়।
ক'ত আছে এতিয়া আপোনাৰ?
মোৰ তোমাৰ কমাৰ্চএ থোৱা আছে চাৰিজন, চাৰিখন দোকানত।
চাৰিখন থৈ দিছা নেকি?
হয় হয়। নাই, এখনত-এখনত ম-ময়ে থাকো সেই তেওঁ মানে ইমান নাথাকে ইমান।
অ', আচ্ছা হেৰি, আপোনাৰ কৰ্মচাৰী কেইজনৰ দাম-দৰমহা-চৰমহা কিমান?
অ' তোমাৰ মাহত সিহঁতক পাঁচ হাজাৰ-ছয় হাজাৰ মান দিওঁ আৰু বেছি দিব নিদিওঁ বাৰু।
বহুত কমাই দিয়ে দেখোন।
মানে সিঁহতৰ কামো বেছি নহয় নহয়, তোমাৰ চব গোটেই কেইটা কৰ্মচাৰী এ, এঘাৰটাত হে আহিব লাগে। এঘাৰত তোমাৰ ৰাতি আঠটাত গলেই হ'ল।
অ' অ', মানে বেছি কাম নাই মানে তাত।
হয় এই পোন্ধৰ দিনৰ মূৰত, পোন্ধৰ দিনত পোন্ধৰ দিনত হে কৈছোঁ পাঁচ হাজাৰ টকা। পোন্ধৰ দিন মূৰে- মূৰে দিওঁ মানে।
আপুনি সপ্তাহ হিচাপে দমহাটো দিয়ে নেকি?
নহ-নহ, পোন্ধৰ দিনত পোন্ধৰ দিন হ'ল তোমাৰ হেইটো দৰমহা হোৱা আকৌ-আকৌ নেক্সট্ পোন্ধৰ দিনৰ মূঅত ত্ৰিছ দিনটো দুভাগ
আচ্ছা আচ্ছা মানে আপুনি মাহত এটাক দহ হাজাৰকে দিয়ে বুলি ক'ব পাৰি আৰু। ঠিকে আছে, আপোনাৰ এনে আৰু কিবা এক্সট্ৰা দোকান চোকান আপুনি খুলিম বুলি ভাবিছে নেকি কিবা?
এক্সট্ৰা দোকান খন সেইকাৰণে ভাবি আছো, খোলা নাই বাৰু এতিয়ালৈকে, মানে লৈ থৈছো ৰুম কেইটামান।
হয়নে কি দোকান খুলিম বুলি ভাবি আছে?
আপোনাৰ নাইৰা চুলি কাটা দোকান এখন খুলিম আৰু তোমাৰ এনেকা এইটো মানে ঠাণ্ডা অকল ঠাণ্ডা
আচ্ছা আচ্ছা খুলি, মানে এনেকুৱা মানে
ইয়াত লৈ থৈছো লৈ থৈছো মানে জেগাত লৈ লৈছো মানে বস্তু। ৰুম-চুম লৈ থৈছো মানে খোলাহে নাই এতিয়া। এ মই কমচাৰি পোৱা নাই যে।
একেইজন মোৰ তাত আছিল মই মেনেজ কৰি দিব পাৰিম হয় আপোনাক।
হয় নেকি?
আপোনাক লাগিব, লাগিব জানো?
লাগিছিল বাৰু।
আপোনাক কেইটা কৰ্মচাৰী লাগে?
মোক দুজন লাগিছিলে।
দুজন ন? দুজন বাৰু মোৰ তাত আছে। এতিয়া আকৌ আপুনি সেইজনৰ কামটো কেনেকুৱা পাই নাজানো নহয়।
আ কিমান ডাঙৰ ল'ৰা? বয়স?
ডাঙৰ, ডাঙৰ আছে। ও ইহঁতে মানে আগত দোকানতে কৰি আছিলে। ইয়াত দোকানত কৰি মেলি ধৰ মানে সিহঁতে দোকানৰ পৰা ওলাই গ'ল, কিবা এটা বেলেগ অসুবিধাৰ কাৰণে এতিয়া আকৌ কাম বিচাৰিছে মানে।
ক'বাচোন কিন্তু তেতিয়াহ'লে জমা হলে তোমাক কলোৱে মই।
মানে সিহঁতক মানে আপুনি বেছি নহয় সিহঁতক -মাহ -আপুনি- সিহঁত- মাহ লাগে আপোনাৰ মাহেকটেই ল'ব। কিন্তু মানে সিহঁতক সাত মান লাগে।
অ মাহ-মাহৰ সাহ-সত মই। ন দচ দচেই দি আছোঁ দেখোন।
মানে আপোনাক প্ৰথম মাহটো আপোনাৰ পৰা ইমান মানে হেৰি নলয় আৰু মানে প্ৰথম ইমান নলয়। প্ৰথম মাহটো মানে আপোনাৰ সাত আঠ। আপুনি যি যে কথা তাৰপিছত আমাৰ সিহতক মানে দহ এঘাৰ। ইমানাখিনি লাগি সিহঁতক চুব আৰু সিহঁতক ইমানখিনি লাগিব মানে।
তাতো ওপৰত নাযাব লজ থাকিব বাৰু কেতিয়াবাই।
অ এতিয়া একো নাই দহ থাকিলেও হ'ব মানে সিহঁতৰ ইমাৰ্জেঞ্চি কাম লাগেই মানে।
অ তেলে হ'ব কথা পাতিব দিয়া মোৰ লগত মোৰ নম্বৰটো।
অ আপোনাৰটো তোৰ দু- দুটা নম্বৰ বেলেগ বেলেগ চাগে।
এইটো মোৰ ব্যৱসায় নম্বৰত ফোন কৰিছা তুমি।
অ আপোনাৰ দুইটা নম্বৰ কোনটো কোনটো আছে আপুনি আপোনাৰ এটাহে আছে আৰু এটা নাই আৰু এই।
সেইটো মই ত সেইটো মই তোমাক অনলাইনত দি দিম বাৰু।
মানে হোৱাটচআপট দিব নহ। আচ্ছা আচ্ছা বাকী আপোনাৰ খবৰ খাতি কেনেকুৱা কওঁকচোন। এ আছোঁ আৰু মানে অলপ ইমানো ভাল নহয়। পইচা পাতি অলপ অসুবিধা যে কাৰণে। ঘৰ পাতি ভাল নহয় মানে আৰু এ ঘৰৰ -চ -ঘৰ চৰ চলাব লাগে দিগ।
অ অ এ তোমাৰ কি কি ব্যৱসায় আছে।
মোৰ এতিয়া বৰ্তমান ব্যৱসায়ী আছিলে ব্যৱসায়ীটো মই প্ৰথম এনেই তোৰ এ দোকান এখনে খুলিছিলো মই। গ্ৰচাৰী দোকান এখন। কিন্তু মানে মোৰ অলপ দোকানখন মানে লচ হৈ গ'ল।
অ মানে কেনেকুৱা কিহত লছ হ'ল কব পাৰিবা নেকি।
এই তোৰ মানে অলপ মাল চামত হেৰি লৈ আহিলো দোকানৰ পৰা কিন্তু মানে মোৰ দোকানখন চেল নহ'ল মানে।
অ সেইখিনি কি কি নষ্ট-নষ্ট হ'ল নেকি।
এইখিনি নষ্ট মানে মই বেলেগক দি দিলো কিন্তু মই মানে যিমান-যিমান দামৰ আছিলে সিমান দাম নাপালো আৰু। এইটো কাৰণে ভাবিছো মই কোৱা মই। ভাবিছো আপোনাৰ লগৰ আৰু এখন মিলিজুলি খুলিম নেকি ভাবি। ভাবিছিলো মানে আপোনাৰ এইটো সেইটো কাৰণেও ফোন কৰিলো আপোনাৰ মাটিৰ কাৰণে ফোন কৰিলো।
অ মানে মাইকটো লম লৈ পেলাই মানে সে দোকানখন খুলি যাম বুলি ভাবিছিলে নহ। মোৰ মাটি -মাটি মানে সেনেকা মানে দান। হৈছে নহয় মানে মই নিজৰ মাটিকে মানে কিনো আৰু লোকক মানে ঘৰৰ অনুসাৰে কিনি পেলাই দিওঁ সেনেকে দিওঁ আৰু মানে ইমান সেইটো-সেইটো-সেই ইমান মোৰ মানে হেৰি নাই আৰ
গম পাইছো গম পাইছো তেন্তু-তহতৰ একো প্ৰব্লেম নাই ন মানে আপোনোক
নাই নাই নাই নাই নাই নাই নাই প্ৰব্লেম নাই ব ম মানে মইো যে তেলে ৰুম খিনি লৈ থৈছো এটা ৰুম তোমাক কেতিয়ালে দি দিম ডাঙৰ ৰুম এটা তাৰে তেতি দুইটাই মিলি কিবা এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব ন।
হ'ব আপুনি মোক আপুনি কেতিয়া বিৰিয়ানিয় কেতিয়া মানে ষ্টাৰ্ট কৰিব খাই এইটো
মই তোমাৰ এতিয়া ডেটটো মানে ভবা নাই।
অঁ। আমি ভবা ভাল আছিল মানে কি কে-কেতিয়া ষ্টাৰ্ট কৰিব।
অ এইটো এটা কথা কওঁ মানে মই তোমাক। কম দিয়া তুমি আমাৰ ঘৰলে আহিবা হে ল'ৰা দুজনলৈ।
চব সময়ত লগত পইচা নাথাকে পইচা বিলাক খৰচ হৈ যায় সেইটো কাৰণে কোনে মানে মই আপোনাৰ ফিক্স টো এডভান্স কৰি থৈছো মানে আপুনি কেতিয়া মানে মোক জনাব পাৰিব অ, আপুনি মোক এটা কাম আপুনি মোক এটা কাম কৰিব এই এইটো উইকতে জনাব।
উম, যাও-যাও এইটো হেৰিতে যাও দিয়া তোমাৰ বুৰি কৰা নহয় তোমাক মই মই তোমাক পৰহি মানে মই জনাই দিম দিয়া
পৰহি মানে জনাব ন অ, বাকী গৰম চৰম বহুত দিছে তাত। আপুনি ইয়াত দোকানতে চাওক আৰু গৰম পৰিছে আপোনাৰ চাগে।
অ পৰিছেই তোমাৰ ফেনে কামেই দিয়া নাই
কামৰো পিছে আপোনাৰ
উম
আপুনি আপুনি এইটো হয় বাৰু লোৱা যে কৰিব লাগিবই এতিয়া আপুনি কিমান মানকে পাই আছে নো।
মই তোমাৰ মাহত কিবা এটা লাভ থাকে আৰু মোলৈ আৰু
তেওঁ কিমান মানকে ক কবতো পাৰিবই
তই আকাৰ পিক নাই অৰিজিন সেইটো ক'ব নোৱাৰিম এনে কথা ক'ম আৰু তোমাক
আপনি এনে পেমে কিমান পায়
দশৰ ওচৰা ওচৰি পাওঁ আৰু
দশৰ ওচৰাওচৰি ন ঠিকে আছে আপুনি আপ ঠিকে আছে দশৰ ওচৰা ওচৰি মানে আপোনাৰ ধুনীয়া আৰু তাপ, তাতে আকৌ বেলেগ বিজনেচ আছেই নাপ
উম
আপোনাৰ বেলেগ বিজনেছো আছে ধুনীয়া আপোনাৰ মা মান্হলি মানে আপোনাৰ বিশ ত্ৰিশ মান চুৱেগে ছাগে
হয়-হয় বিছ টকা।
আপোনাৰ পইচাৰ অভাৱ নাই মানে ইমান বাকী দিব নি
ভিতৰত হয়।
লাগিছে পইচা অলপ।
নাই-নাই ইমান নাই অ',
এ মোক বেছি নালাগে পাঁচ মান লাগিছিল
পাঁচ অ-অ,
মানে মোক এই অলপ এ ঘৰৰ অকন প্ৰব্লেম হৈ আছিল এইকাৰণে মোক পাঁচ ছয় মান টকা লাগিছিল এনে কেতিয়া মানে দিব পাৰিব।
কেতিয়া মানে তোমাৰ হেৰিমান দিব পাৰিম উম, পাঁচ পাঁচ এনেকুৱা পইচা লা সোনকালে লাগে নেকি
অ পইচাটো আপুনি মোক এতিয়াই দিব পাৰে আজি কাইলৈ পৰহিলে ভিতৰত
হয় নেকি
অ
আপোনাক প্ৰথমতে তিনি মান তিনি মান দিলে হ'ব
আপোনাকটো ইমান দিলে হ'ব আৰু
হ'ব ন।
অ, হবো।
তেতিয়াহ'লে প্ৰথম তোমাক নিনিমান দিম দে কেলা তাৰপিছত দুই ডেৰ মান দিম তেনেকে
অ হ'ব কেছ নাই খালি চিয়ৰ দিবতো মানে কাম লগাই আছো তাৰ কাৰনে অলপ পইচা লাগিছিল তাকে মই আপোনাক ক'লো পইচাত আপুনি মোক মানে দি দিয়া হয় মানে সুবিধা হল হয় মোৰ
উম,
এতিয়া আপুনি মোক এ প্ৰথম তিনি মানটা দিয়ক বাকী তোৰ বাকী দুই দু ই মানটা পিছত দি দিব
পিছত দিম আৰু পিছত দিম পিছত দিম। পিছত নহয় ম তোমাৰ এমাহ মানৰ এমাহ মানৰ পিছত দিম মোৰ মানে তোমাৰ এতিয়া মানে মাহৰ লাষ্টত মাহৰ
আচ্ছা আচ্ছা
মই উঠাই পেলাই উঠাই পেলাই তোমাক মই হেৰি কৰিব পাৰিম আৰু দিব‌ পাৰিম আৰু বুজছা
অ' হ'ব আপুনি মোক এনেকে উঠাই দিলে হব মানে মোক ইমাজেঞ্চী মানে পাছ লাগিছিল আপুনো ইমাজেঞ্চি দিব। নোৱাৰ আপুনি মোক তিনি মান এটা দিলে হব বাকী দুই মানটো বা আহৈ মান পিছত মিলাই দিবা কিবা এটা
তুমি তিনি তিনিটো লৈ পেলাই অকণ ভাল পা অক
ঘৰৰ বস্তু বস্তু অলপ আনিব লাগে অলপমান দিগদাৰ হৈ আছে মানে
সেইটো হয় আৰু
এতিয়া আজিকালি পইচা পাতি বহুত অসুবিধাই গম পায় নাই আজিকালি পইচা মানে হাতট নথকা হৈছে।
উ তাত তোমাৰ দামেহে যি বাহিছে বস্তু চব বস্তু সেই ফবা ঙ্কযদাম পেলাক বোত পাইছে ন
উম এইটো হয় মানে হাতত হাতত পইচা আজিকালি তিনি চাৰি হাজাৰ টকা একোৱেই নহয়
হ
মানে তিনি চাৰিশ টকা মানে আপোনাক আজিকাল আপোনাক মই কওঁ আপোনাক পাঁচ হাজাৰ টকাৰ একো নহয় আপোনাৰ মিনিমাম আপোনাৰো এতিয়া আপোনাৰ মিনিমাম চলিম ভাবিলে আপোনাক মাহত মাহত বা কম কিবা হ'লেও আপোনাক পোন্ধৰ মান টকা পোন্ধৰ মান লাগেই
চাওচোন কেনেকা হয় মই তোমাক তোমাক দি চাব লিবাক ন ন
অ' এইটো হয় বাৰু এতিয়া মানে মই বৰ্তমান চলিবৰ কাৰণে মোক মানে পোন্ধৰ মানটা দিয়া হয় বহুত
হাজাৰ
আহ পোন্ধৰ হাজাৰ মানটা
অ হ'ব তোমাক তেতিয়াহ'লে তুমি হেৰিটো দিবা মোক কিউ আৰ ক'ডটো দিবা মই দি দিম তোমাক
অ' অ' হ'ব বাৰু আপুনি ক অ' আপুনি কামটো কৰি লওকচোন কামটো বাৰু মোক জনাব দিব পাৰি এই পোন্ধৰ দিব নোৱাৰে প্ৰথম চাত আঠটা দিলেও হ'বক
উম উম হ'ব হ'ব মই দি দম
মানে মই বেলেগ বেলেগক নকৰো মানে, আপোনাই ক'লো আৰু আপুনি যদি দিয়ে তেতিয়া মই বেয়া কাৰে নকৰো আৰু পইচা আমি সন্ধিয়া পৃথৰ ঘৰালে আহিব নেকি এবাৰ কিমান তাইম‌ কি কিমান কিমান থাইম মানে, আহিব মানে মই ঘৰত থকা টাইমত
মই ছয় বাজি মানত পাই যামগৈ
আজি কিমান ফ মঈমান আহিব পঞ্চল্লিছ মত
উম হম ত্ৰিছ মতে পাই যাম যে, ত্ৰিশ প য়ত্ৰশ পঁয়ত্ৰিশ ধৰিব ত্ৰিশ পঁয়ত্ৰশ ধৰিব
অ অ ঠিক আছে দিয়ক